হেল্ল', কি কৰিছা-কি কৰিছা।
একো নাই ৰ'বা, খাই উঠিলো এনে ৰেষ্ট কৰি ফোন চাই আছিলো, তুমি।
অ', মই সেই ৰুটি বনাই আছো, আমাৰ অলপ দেৰিয়ে হৈ গ'ল ৰ'বা আজি।
অ', ন বাৰটাই বাজে চোন, অ', নাই এঘাৰটা বাজে।
মায়ে মাংস বনাই আছে, মই ৰুটি বেলি দি আছো, হ'বই আৰু এ এতিয়া খাম আৰু লাহেকে।
অ', আতছা-আতছা।
উম, কি ক'বা আৰু আমাৰ ডেইলি এনেকুৱাই হয়, আছো-আছো।
অ', অ'।
ডেইলি মানে এনেকেই দেৰি হয়, দেৰি হয় মানে আমাৰ খোৱাতে লোৱাতে মানে বাজিয়েই যায় বাৰটা।
আচ্ছা।
তাকে আৰু কালি
হা খোৱা-খোৱা, মই মানে কৈ আছিলো দেৰি হৈ কিনে কাম চাম কৰি থাকা যে, তুমিও জবৰ পৰা আহোতে লেট হৈ যায় তোমাৰো।
তাকে ৰাতিপুৱা যে,, তোমাৰ মই আৰু মোৰ ডিউটিৰ টাইমটো ৰাতি পুৱা নটা বজাত যায়ে পাব লাগে। মানে ঘৰৰ পা আৰু ঘৰৰ পৰা আঠটা বজাত ওলাবই লাগে, তাকেই আৰু। কি কৰিব উপায় নাই।
কষ্ট হৈ আছে ন তোমাৰ, নটাত ইচ্ছা নাযায়। মইও কৰিলওঁ ৰাতিপুৱা একদম উঠিব ইচ্ছা নাযায়।
ত' এনেকে এতিয়া ৰাতিপুৱা আঠটা, সাতটাত উঠিব লাগে বিকছ এক ঘন্টা টিফিন চিফিন বনাই লৈ যায় গা চা ধুই কিনে, টোতেল ধৰা এঘন্টামান সেনেকেই যায়।
আচ্ছা, মোৰতো মানে সেই মই য'ত জব কৰিছিলো দচটাৰ পৰা আছিলে হা। ওচৰতে আছিলে ঘৰৰ, এই দচটা পৰা মই কেতিয়া গৈছো, চাৰেদচটা। দচটা বিছ, এঘাৰটা তেনেকে গৈছিলো মই, মানে ছাৰটো যোনটো বছ আছিলে বস্তু ভাল এইটোৱে, উম।
কাম কৰি আছো, কাৰেক্ট নটা বজাত মানে যায়, কম্পিউটাৰত লগ ইন কৰিব লাগে নিজৰ আই ডি।
বি পি অ' তেনেকে ছেক্টৰ হয় ন, আমাৰটো ছেলচ এক্জিকিউটিভ আছিল যে। তেনেকে মানে ইমানো ষ্ট্ৰিক নাছিলে আৰু বছটো মানে ভাল আছিলে, বহুত ফ্ৰেণ্ডলি আছিলে।
আমাৰ নহয় দে, আমাৰ বহুত ষ্ট্ৰিকট, মই আৰু ভাবিয়ে আছোঁ বাদ দিম আৰু বেলেগ কাম এটা বিচাৰিম। বেলেগ কাম নোপোৱা দেখি ইয়াতে কৰি থাকিম।
মই এইটোয়ে কৰিম, বেলেগ নকৰিলেও। ইমান কষ্ট কৰিব নোৱাৰি ন, ইমান কম এজত, ভাল এটা জব বিচাৰিলে এটা কাম কৰা নহ'লে এক্সপিৰিয়েঞ্চ লৈ লোৱা ছমাহৰ ডেন বেলেগ জব বিচাৰা, তোমাৰ ফিল্ডটোতো ভাল হয় পাইয়ে যাবা তুমি ভাল জব।
অ'। এতিয়া মানে তোমাৰ ডেইলি লাইফটো কেনেকে হৈ আছে, মানে বহুত বিজি হৈ গৈছে চাগে ন।
মানে মোবাইল চাবও সময় নাই। তেতিয়াহ'লে ভাবাচোন কেনেকুৱা হ'ব, ৰাজি ঠিক এঘণ্টা ওলাই মেলি আঠটা লৈকে চিফিন চিফিন বনাই ডেন নটা বজাত আকৌ এনেকে যাবই লাগে। তাকো নিজৰ গাড়ী লৈ গ'লেও বেলেগ কথ থা, এনেকুৱা বেলেগ গাড়ীত যাব লাগে ন। ত' অলপ দেৰি হয় দেৰিয়ে হয় কাৰণে মানে অলপ সোনকালতে ঘৰৰ পৰা ওলাব লাগে। ওলাই মেলি উম, তাৰপিছত দিনটোৰ পৰা কাম, মানে দিনটো ৰাতিপুৱা নটাৰ পৰা যিহেতু ষ্টাৰ্ট হয় ন।
উম, উম।
পুৰা গধুলি চাৰে ছয়টা।
অ', বহুত টাইমিং মানে হা ইমান এই তোমাৰ বহুত বিজি চিদুল হৈ গ'ল তোমাৰ।
সেয়েটো এতিয়া ক'তো যাবও নোৱাৰো। আৰু মানে ছুটিও তেনেকে নিদিয়ে, ছুটি মাত্ৰ চাৰিটা। এনেকুৱা নহয় যে, উইকক উইকত নহয় মানে, চাৰিটা ছুটি আছে অ', তোমাক তোমাৰ মৰ্জি দি দু টা দিব আৰু তেখেত মানে চিনিয়ৰ- চিনিয়ৰ মানে কি আৰু মেনেজাৰৰ মৰ্জি দি দুটা দিব ছাৰৰ, তেনেকুৱা টাইপ। ত' সেনেকে ছুটি চাৰিটা। আজি পিছে অফ আছিলে মোৰ, সেইকাৰণে মই তোমাক কল কৰিলো।
ভালেই কৰিছা, বহুত মিছ কৰি আছিলো ইমান বিজি হৈ গৈছা তুমি আজিকালি।
সেইকাৰণে, মানে মোবাইলটো চাই থাকোতে নাম্বাৰটো পালো তোমাৰ। পিছত বোলে এবাৰ ফোন কৰো, এনেকে
ভালে কৰিলা দিয়া, আৰু মানে ৰাতিও চাগে আজি কালি সোনকালে শুই যোৱা, জল্দি উঠিব লাগে আৰু কচ
শুই অ', অ'। ৰাতি শুই যোৱা মানে মইতো আহি কিনে মাক কওঁ যে মোক ভাত দিয়া যি ভাত আছে মই সেয়ে ভাত খাম, তেনেকেই এনেকুৱা ভাত আৰু টিফিনতো যেনেকুৱা ভাত লৈ যাওঁ, যিয়ে নহওঁক ঘৰত খোৱা আৰু টিফিন লৈ যাই খোৱাতো বহুত বেলেগ।
বহুত বেলেগ হয় আৰু খাই কিনে অলপ ৰেষ্ট কৰি কাম কৰিব লাগে, ইয়াতে তুমি খাই কেনে শুবও পাৰা কিবা কিবি কৰা।
অ', টাইম টাইমটো নাপাওঁ এ কাৰন, আধা ঘণ্টা মাত্ৰ লাঞ্চ টাইম। হাফ এন আৱাৰ, হাফ এন আৱাৰ লাঞ্চ
কষ্ট হয় দিয়া তোমাৰ বহুত।
বহুত কষ্ট হয়, তোমাৰ পিছে মোৰ কৈ আছা তোমাৰ নিজৰ
মোৰ মানে আগতে লাইক মই জব কৰি আছিলো ন কি এনেকে মই উঠো মানে আঠটা মান বজাত। মায়ে টিফিন বনাই দিয়ে, ভাইটিৰো স্কুল যায় ন। টিৰ কাৰণেও বনাই, মোৰ কাৰণে টিফিন বনাই থৈ দিয়ে, তাৰপিত গা চা ধুই ওলাই
আমাৰটো তেনেকা নাই, আমাৰ চব ইণ্টাৰনেট মানে বনাই দিয়ে, ৰাতিপুৱা ইমান কষ্ট হয় দিনটো অকলে- অকলে ঘৰত কাম কৰে, মানে মা কথা কৈছ নাযায় আৰু এতিয়া এইকাৰণে মই নিজে যিখিনি পাৰো, মই সেইখিনি কৰি কিনে মানে কৰো আৰু কৰি কিনে নিজে ওলাই যাওঁ, দিনটোটো মায়ে কাম কৰে। গোটেইখিনি কৰিব লগা হয় যিহেতু, মইয়ো নাথাকো।
সেইটোয়ে, মানে ভালে কৰা তুমি বহুত নিজে বনাই যোৱা যে, মোৰ যে এনেকুৱা এলাহ লাগে ন মোৰ। উঠিব মন নাযায়, চাৰে আঠটা বাজি যায় অ', মোৰ চাৰে আঠটা বাজি যায় কেতিয়াবা, উঠো উঠি গা শুই কেতিয়াবাটো নাখা
ময়ো লাঞ্চ ত' অকল বনাই হে নিওঁ, খোৱা নহয়ে আৰু ৰাতিপুৱাই ইমান ৰাতিপুৱাই ভাত খাব নোৱাৰি ন।
নোৱাৰিলেওতো খাবই লাগে ন মানে, নহ'লে পিছত প্ৰব্লেম হ'ব হেল্থৰ কাৰণে মই গালিও খাওঁ কাৰণে বহুত খং কৰে, খাই যাবা দেই তুমি মানে
আজিকালিতো জানাই চবকে ইমান জল্দি বেমাৰে আকোৱাই আকোৱালি লয়, খাই ল'বা তুমি ৰাত কিবা- কিবা হ'লেও তাক
সেইয়ে, মানে ৰাতি অলপ বেছিকে বনাও বনালে মানে এনে এই চব্জি খিনি তেতিয়া বনাব লগা নহয়, ত' ভাজি চাজি কেতিয়াবা বনাও মন গ'লে। বেছিভাগ মানে এনেকে ৰাতি থকা চব্জিয়ে লৈ যাওঁ আৰু গৰম কৰি, ভিতৰত মানে থৈ দিও তেতিয়া বেয়া নহয় আৰু আৰু জল্দি খাই দিওঁ, লাঞ্চ টাইম যিহেতু আমাৰ এটাৰ পৰা ষ্টাৰ্ট হয়। দুটা মান বজা খাই দিওঁ, গৰ ভাতটো খালি গৰম লৈ যাওঁ, চবজি খিনি ধৰা যদি সময় থাকেতো ৰাতিপুৱা বনাও, যেতিয়া সময় নাথাকে আৰু ৰাতিৰে তেনেকে লৈ যাওঁ।
এই পাৰি তেনেকে মানে, ইমাননো কেনেকে কষ্ট কৰিবা ন।
তাকে-তাকে।
আৰু ঠাণ্ডাৰ দিন আহি আছে ভালে হ'ব
ঠাণ্ডাৰ দিন আহিলে মোৰ উঠিবয়ে মন নাযাব। কেনেকে যে কাম কৰিম ভগবান জানে।
অ', মোৰ মানে তেনেকে মোৰো নাই- নাই, মোৰ এই তেনেকে মই এৰি দিলো, বেছি দিন হোৱা নাই ৰ'ব কালি কেদিন মানে পৰহি এৰিলো জবটো মই, কিমান দিন কৰিম ভাবাচোন, ছমাহ কৰিলো মই, মই কৈছোঁ আৰু নাই মোৰ দ্বাৰা নহ'ব বেলেগ জব কৰিম, নহ'লে কিবা ঘৰতে চাম।
এই আজিকালি চবে নিজে- নিজে বিজনেচে কৰিব ধৰিছে, নিজৰ- নিজৰ চলিব পাৰে।
সেইটোৱে বিজনেচত নিজৰ প্ৰফিট হ'ব, নিজৰ পইচা আহিব একো হেডেক নাই, ইমান
তুমি নিজৰ মালিক।
উম, উম, আমিও কৰিম দিয়া কিবা, ভৱিষ্যতলে, পইচা ছেভিংছ কৰি।
অকে চিঅ'ৰ- চিঅ'ৰ। তুমি মোক ক'বা, মোক ক'বা। কৰিম দিয়া দুইজনীয়ে কিবা এটা, এনে সৰু-সুৰাকে পা ষ্টাৰ্টিং কৰিম।
উম হুম আমি মানে আজি-কালিতো বহুত মানে বিজনেচ গ্ৰথ হৈছে, কৰিব জানিলে আইডিয়া থাকিলে ন? সৰুৰ পৰা বহুত টকা ইনকাম কৰিব পাৰি।
পাৰি, পাৰি, পাৰি আজি-কালি চব মানে বা যি যিমানে পঢ়া-শুনা নাথাকক কিয় বেছি ভাগে বিজনেছে কৰিব কি কয় বেনিফিট বিজনেছতে আছে।
উম মানে বিজনেচত মানে নিজৰ ফ্ৰীডম আছে ন, তুমি কাৰো কাৰণে একো শুনিবও নালাগে, একো হেই নাই, নিজৰ মতে যোৱা নিজৰ মতে আহা।
এতিয়া নিজে বেলেগত যে কাম হয় বেলেগৰ কথা শুনিবও লাগে, সিহঁতক ইনকামো কৰি দিব লাগে।
আৰু কাষ্টামাৰ কথাও বেলেগ শুনিব লাগে কেতিয়াবা।
এ এ সেইটোৱে, ৰিজাল্ট
কি হয় আছিলে
উম সেইয়াই আৰু একদম বৰ্তমান ফাষ্ট কিন্তু ভাল আছিলে। তেতিয়া স্কুল পঢ়ি আছিলো, কলেজ কৰি আছো ইমান ষ্টে মানে এনেকুৱা লাগিছিলে তেতিয়া এনেকুৱা ভাবিছিলো যে আমিও যদি কাম কৰিলো হয় আমিও পইচা পালো হয়। কিন্তু এতিয়া বুজিছো।
যেতিয়া কৰা যায় ন বস্তু টিভিতে ৰিয়েলিটি গম পোৱা যায় কিমান ইজি হয় কিমান টাফ হয়।
তাকে
কিন্তু ক'ব গ'লে মই য'ত কৰি আছিলো, সেইটো ম তোমাৰটোতকে মানে ভালে আছিলে। মই- তোমাক সেই কৰিম ৰ'বা, নাম্বাৰটো দিম। ছাৰৰ লগত কণ্টেক কৰি ল'বাচোন।
ঠিক আছে দিবাচো, কোন জেগা পিছে?
এই এইফালে ৰুক্মিণী গাঁওফালে। তোমাৰ আকৌ ওচৰ হ'বনে দূৰে হৈ যায়।
অ' মোৰতো ওচৰে হ'ব, বিকচ মই গণেশগুৰিতে থাকো।
অ, অ মই মানে তেনেকে সে-সেই কৰিম দিয়া তাৰমানে নাম্বাৰটো দিম। ইমানো মানে তোমাৰ যাতে তাতে ইমান কষ্ট হয় ন। মানে একদম তাতে ইমান তেনেকুৱা নাই এতিয়ালৈকে।
দিয়ে ছুটী কেইটাত হয়?
অ সেইটো কিন্তু অলপ সে আছে। সেইটো মানে লাঞ্চ টাইম বেছিকে দিয়ে যে এক ঘণ্টা লাঞ্চ টাইম দিয়ে। টি ব্ৰেক আমি কেতিয়াবা আধা ঘণ্টা লৈ লও আমাৰ ইচ্ছাৰে, তেনেকে ত সাত তালৈকে দি দিয়ে আৰু। মানে ফ্ৰীডম বহুত আছে দে। আগতেটো আৰু আছিলে। ষ্টাৰ্টিং মানে যেতিয়া আহিছিল ন বহুতে ভাল আছিলে। এতিয়াও লাহে লাহে অলপ ষ্ট্ৰিক কৰি আছে। কিন্তু যাব পাৰা য'ত বিচৰা।
বেলেগৰ তলত কাম কৰিলেটো সিহঁতৰ কথামতে চলিবই লাগিব।
সেইটোৱে। কিন্তু তুমি যদি ইচ্ছা কৰা যাব পাৰা, তাকে।
কৈ দিবাচোন মোক কণ্টেক্ট নাম্বাৰটো দি দিবা। মই চাম দিয়া মই মানে চাম। কেনেকুৱা। যাই চাও। তে যায়টো চাব পাৰি ন যোৱা
মক মনত কৰি দিবা হা আজি ৰাতি।
ঠিক আছে মই তোমাক আ মেজেজে কৰি দিম। মেজেজ কৰি
অ নহ'লে পিছত কল কৰি দিব পাৰা তেনেকে মবাইলত
কাইলে কল কৰিলেওটো হ'ব। মই চেন্স
হা হৈ যাব মইতো, উম, হুম। ঘৰতে আছো। মোক যেতিয়া তুমি ফ্ৰী থাকা মোক কল কৰিলে হ'ল।
ঠিক আছে। বাকীটো তুমি ভাত-চাত খালাই? ময়েও খাওঁ আৰু। মইও খাও আৰু। কেইটা বাজিলে বাৰু?
কেইটা বাজি ৰ'বা বাৰ অঔ চাৰে এঘাৰটাই বাজে।
কি কোৱা? এতিয়ালৈকে মই খোৱা নাই। একদম। আজি যি আজিও বুলি কৈছিলো। অ মানে কিবা এটা বেলেগ কাম আছিলে। তেনেকুৱাই চানডে ছুটী দিলে মানে মোৰ কিটো কামকে এইকাৰণে মই কৈছিলো কিন্তু নিদিয়ে। যিহেতু সিহঁতৰ মৰ্জিদি গৈছে উপায় নাই ল'লো আৰু।
আচ্ছা, আচ্ছা। দিয়া বাৰু সেই কৰা তুমি খাই লোৱা, খাই কিনে জল্দি শুই যাবা। ৰাতিপুৱা উঠিব লাগি ব ন তোমাৰো।
অ খাওঁ মইও বনোৱা হ'ল। দুইখন হ'লে দুইখন মানে বেলিলো, ৰুটিখন বেলিলো। ৰুটি বেলিলো বেলি কিনে এতিয়া হ'ল আৰু এতিয়া। হ'ল খাওঁ আৰু।
দিয়া, দিয়া খাইলোৱা আৰু কল কৰিবা মাজে সময়ে দেই। পাহৰিয়ে যোৱা একদম নহ'লে।
এ তুমিয়ে মনত পেলাই দিবাচোন।
ময়ে কৰিম দিয়া। বুজিলো আৰু তুমি মানে ব্যস্ততাৰ সেই কৰা অ হ'ব দিয়া। ভাল
ঠিক, বাই বাই কালি কল কৰিবা।
অ কালি নিশ্চয় কল কৰিম দিয়া।